হেল্ল', - হেল্ল', অ, শুনিছ।
অ, শুনিছো - শুনিছো।
অ, কি কৰিছ?
এনেই আছো আৰু তই কি কৰি আছ?
ময়ো এনেই আছো বাকী চাহপানী খালী
অ, খালো তই তইতো ন নোখোৱাই চাগে।
নাই- নাই নাখাও বাকী ব্যস্ত আছ নেকি বাৰু।
নাই- নাই ব্যস্ত নাই একেবাৰে ফ্ৰী আছো আৰু কচোন কি?
নাই মানে আজি কি হ'ল জান মই এটা ইণ্টাৰনেট তত কিবা এটা বস্তু চাই আছিলো আৰু তাৰপিছত এটা ভিডিঅ' পালো। তাৰ পৰা এটা কথা মনত আহিল আৰু ভাবিলো কি তোৰ লগত অলপ আলোচনাই কৰো নেকি?
কচোন কি বা কথা?
মানে? তই এনে কি ভাবনো আত্মবিশ্বাস বোলা বস্তুটো জন্মৰ পৰাই থাকে নে মানুহে লাহে- লাহে গঢ়ি তোলে।
জন্মৰ পৰাই আত্মবিশ্বাস লৈ কোনেও নাহে আত্মবিশ্বাস এটা এনেকুৱা বস্তু যোনে জন্মৰ পৰাই সেই বস্তুটো নাহে আৰু। আ, পৰিয়াল আ, বা পৰিৱেশ বিদ্যালয় বা অভিজ্ঞতা এইবোৰৰ পৰা মানে এইবোৰৰ পৰাহে লাহে - লাহে গঢ়ি তোলে আৰু।
হয় কিন্তু দেই কথাটো। মানে ময়ও সেইটোৱে ভাবো আৰু কিন্তু কিছুমান মানুহক দেখা যায়। মানে দেখি লাগেও কি তেওঁলোকে সৰুৰ পৰাই মানে একেবাৰে আত্মবিশ্বাসী বুলি মানে সৰুৰ পৰাই আত্মবিশ্বাসী।
মানে বাহিৰৰ পৰা তেনেকুৱা লাগেই কিন্তু কিমান বাৰ ভয় খা খাইছে তেওলোকে বা কিমান বাৰ বিফল হৈছে সেইবোৰ ন আমি কেনেকে জানিম সেইবোৰতো আমি নেদেখো। একো নহয় কিন্তু বাহিৰৰ পৰা তেওঁলোকে আত্মবিশ্বাসী এনেকুৱা দেখাই চাগে। বা কিন্তু তেওঁলোকৰ ভিতৰুৱা যিখিনি কাহিনী আছে সেইটোতো আমি নাজানো। নাজানো।
তই বাৰু সেইটো ঠিকেই ক'লি নহয় মানে কেতিয়াবা মানুহে কেৱল সফলতাখিনিহে দেখায়। কিন্তু তাৰপিছত যিবোৰ কষ্ট সিহঁতে পায়। বা তাৰ ভিতৰত যিবোৰ কষ্ট আছে সেইবোৰ নেদেখায়। সেইকাৰণে মানে মোৰ লাগে আৰু কি চাগে সিহঁতে সৰুৰ পৰা একেবাৰে ৰে আত্মবিশ্বাসী বুলি।
মানে এটা কথা বিশ্বাস কৰো। আ আত্মবিশ্বাস মানে ভয় নথকা নহয়। ভয় থাকিলেও আগবাঢ়ি যোৱা। আৰু সাহস আছে কিন্তু আহ মানে সম্ভাৱনা আছে ভয়টোতো সবৰে লাগিবয়ে এনেকুৱা ভয় নাথকা মানুহনো কৰবাত আছে জানো কিন্তু ভয় থাকিলেও আগবাঢ়ি যোৱাৰ যিটো সাহস সেইটোহে হৈছে আত্মবিশ্বাস
তই কিন্তু কথাটো বৰ ভাল কথা ক'লি দেই আৰু মানে কি বহুতেই ভাবে আত্মবিশ্বাসী মানুহে কেতিয়াও ভয় নাপায় কিন্তু এইটো সঁচা কথা নহয়
অ' সেইটো সঁচা নহয়তো মানে সকলোৰে থাকে এ সামাজ সমাজৰ পৰা ভয় থাকিব পাৰে বা কোনোবা ব্যক্তিৰ পৰা থাকিব পাৰে কোনোবা কিবা জীৱ জন্তুৰ পৰা থাকিব পাৰে পাৰ্থক্যটো কেৱল এটায়েই সেইটো হৈছে কোনোবাই ভয়ৰ বাবে থমকি যায় ৰৈ যায় আৰু আন কোনোবাই ভয়ক মানে লগত লৈয়ে আগবাঢ়ে ভয়টো ভয়তো নেদেখায় মানুহক সেইকাৰণে আমাৰ লাগে কি তেওঁলোকে জন্মৰ পৰাই আ আত্মবিশ্বাসী,
কথাটো হয় বাৰু আৰু তই কেতিয়াবা নিজৰ আত্মবিশ্বাস কমি। যোৱা অনুভৱ কৰিছ নেকি বাৰু
এনেকুৱটো বহুতবাৰ হয় বিশেষকৈ নিজৰ লগত আনৰ তুলনাত কৰা যায় তেতিয়া এনেকুৱা হয় মানুহবোৰে কেতিয়াবা বেলেগৰ লগত তুলনা কৰি নিজৰ আত্মবিশ্বাসটো হেৰুৱাই পেলায় মোৰো এনেকুৱা এটা সময় আহিছিল য'ত নিজৰ আত্মবিশ্বাসটো। সম্পূৰ্ণ হেৰাই। হেৰাই পেলোৱা নাছিলোঁ কিন্তু কম কমি যোৱা যেন লাগিছিল।
সেইটো বাৰু হয় বাৰু
তোৰ হৈছিল নেকি।
হা- হা
তোৰো এনেকুৱা হৈছিল নেকি কেতিয়াবা তোৰো এনেকুৱা অনুভৱ হয় নেকি?
মোৰো সেইটোৱেই হয় জান মানে সামাজিক মাধ্যম চাই থাকিলে। কেতিয়াবা লাগে সকলো মানুহেই মোতকৈ আগুৱাই আছে। মানে ইমানেই বেছি আজিকালি ল'ৰা ছোৱালীবোৰেই হওক ইমানেই বেছি। জানে ইমানেই বেছি জ্ঞান আছে সিহঁতৰ তাত মানে কি ক'ম মোৰ এনেকুৱা লাগে আৰু কি? সকলোৱে মানে মোতকৈ বহুতেই বেছি আগবাঢ়ি যায় আছে।
এইটো বহুতৰে হয় কিন্তু আমি এটা কথা পাহৰি যাওঁ মানে মানুহে। সামাজিক মাধ্যমত নিজৰ জীৱনৰ মানে শ্ৰেষ্ঠ মুহূৰ্তবোৰহে দেখায়। না তেওঁলোকে যিখিনি ভাল উপভোগ কৰিছে ভাল ভাল কিন্তু সি তাৰে মাজত যিখিনি আহ দুখ আছে বা কষ্ট আছে সেইবোৰতো নেদেখাই নহয়
সেইটো হয় কিন্তু মানে এনেকুৱা মানুহ কিছুমান আছে যিবোৰ বহুতেই বেছি নিজৰ বিফলতা হওক বা নিজৰ সেই হওক সিহঁতে বেছি নেদেখায় আৰু এনেকুৱা দেখা কি সিহঁতৰ দিনবোৰ সহজে গৈ আছে কিন্তু এইটো কথা আচলতে সত্য নহয় দেই সিহঁতৰ মনৰ ভিতৰত যিখিনি দুখ আছে আমি চাগে এইখিনি দুখ ভাবিব নোৱাৰিম আৰু এই কৰিব নোৱাৰিম কিন্তু সেই মানুহটোোহে গম পাব কি এই মান ভিতৰত কিমানখিনি দুখ আছে, দুখ সোমাই আছে।
হয়, আৰু এ সামাজিক মাধ্যমত আমি যিখিনি দেখোঁ, সেইবোৰ কি ভাৱত দিছে তেওঁলোকে সেইটোতো আমি গম নাপাওঁ, সেইবাবে তুলনা কৰাটো মানে উচিত নহয় আৰু মানে নিজৰ আজিৰ অ', অৱস্থাক নিজৰ কালিৰ অৱস্থাক মানে লগত তুলনা কৰিব মানে কৰিলে যথেষ্ট, যোৱাকালি আমাৰ কেনেকুৱা অৱস্থা আছিল আৰু অহাকালি আমাৰ কেনেকুৱা অৱ হ'ব বা এতিয়া আমাৰ কেনেকুৱা অৱস্থা, সেইটোৰ তুলনা কৰি কৰাটোহে মানে যথেষ্ট তো নিজৰ লগত তুলনাটো কৰাটো উচিত। কিন্তু আনৰ লগত তুলনা কিয়নো কৰিব লাগে।
উম। এইটো হয় কিন্তু দেই। বাকী এনে তোৰ মতে আত্মবিশ্বাস বঢ়াবলৈ প্ৰথমে কি কৰিব লাগে?
উম, মোৰ মতেটো আহ, সৰু সৰু যিবোৰ মানে লক্ষ্য নিৰ্ধাৰণ কৰিব, মানে যিখিনি লক্ষ্য আছে, সেইবোৰ নিৰ্ধাৰণ কৰিব লাগে, যেতিয়া সেই লক্ষ্য আহ পূৰণ হ'ব, নিজৰ ওপৰতে এটা বিশ্বাস জাগি উঠিব। কিন্তু, নিজৰ মানে এটা লক্ষ্য থাকিব লাগিব আৰু সেই লক্ষ্যবোৰৰ বাবে আমি আহ দৌৰিব লাগিব। কিন্তু সেইবুলি আমাৰ আমাৰ জীৱনৰ সুখ সেইবোৰ পাহৰিব নালাগিব, আমি ধেমা হাঁহি, ধেমালি এইবোৰো কৰি থাকিব লাগিব। কিন্তু, লগতে আমাৰ লক্ষ্যটোও যাতে আমি
পাওঁ। সেইটোও আমি চাব লাগিব। তেতিয়া আমাৰ আত্মবিশ্বাস আৰু বিশ্বাসবোৰ জাগি উঠিব।
উম। একেবাৰে ডাঙৰ সপোন লৈ আৰম্ভ নকৰি তই ভাব নে কি সৰু সৰু সৰুৰ পৰা মানে কম সেই পৰা আৰম্ভ কৰি নে ডাঙৰলৈকে যাব লাগে নে একেবাৰে ডাঙৰ সপোনে ভাবিব লাগে।
আহ মানে এইটো। ডাঙৰ সপোনো দেখিব লাগে বা সৰু সৰু পদক্ষেপো লোৱাত। মানে লোৱাটো উচিত। উদাহৰণস্বৰূপে যদি মানুহৰ আগত কথা ক'বলৈ ভয় লাগে।
হয় নেকি?
এই ধৰি লওঁক। এতিয়া মোৰ মানুহৰ লগত কথা কোৱাটো অলপ সমস্যা হয়। তেন্তে, প্ৰথমে দুজনৰ লগত আগত মানে আৰম্ভ কৰিব লাগিব, মইটো একেবাৰে আহ, এনেকৈ মানে ভাষণটো দিব নোৱাৰোঁ ন, এ মোৰ মানে, বহুত মানুহৰ আগত কথা ক'বলৈ ভয় লাগে, তো তেতিয়া মই দুজনৰ লগত আৰম্ভ কৰিব লাগিব, তাৰপাছত লাহে, লাহে, লাহে, লাহে, সংখ্যাটো বঢ়াই মই নিজৰ কথপ কথন মানে, দক্ষতাটো ভাল কৰিব লাগিব তেনেকহে সেই বস্তুবোৰ মানে আগবাঢ়ি যায় আৰু আত্ম-আত্মবিশ্বাসটোও জাগি উঠিব।
উম, এইটো কিন্তু তই বৰ ভাল উপায় দিছ দেই, মানে বহুতে প্ৰথম দিনাই একেবাৰে এনেকুৱা দেখায় কি, সিহঁতে একো ভা, বেয়া কাম কৰ ভাল কাম কৰিছে, আৰু মানে সিহতে যিটো সিহঁতক দেখাই মানে মানে এজ এ পাৰ্চন যিটো মানে সিহঁতক দেখায় সিহঁতে কিন্তু সেইটো মানুহ নহয়, সিহঁতে সেইটোতকে অলপ বেলেগ, কিন্তু সিহঁতে তেনেকুৱাকে দেখায় আৰু। সেইটোৱে ভাল নালাগে।
সেইটোৱেতো মানে সমস্যা হৈছে, আৰু আমি মানে ভুল কৰিবলৈ ভয় পাওঁ বা ভয় কৰো।
কিন্তু মানে ভুল নকৰাকৈ মানুহতো আগবাঢ়িব নোৱাৰে কিন্তু সেই যে আমি লুকাই থাকো তেনেকুৱা কৰিব নালাগে।
হয় কিন্তু দেই। আৰু মোৰতো এনেকুৱা হৈছিল কি সৰুতে চাইকেল যেতিয়া মই শিকিছিলো। কিমান বাৰ পৰিছো কিন্তু এতিয়া মই এনেকুৱাকে নকও কিন্তু মই যেতিয়া সৰু থাকোঁতে চাইকেল শিকিছিলোঁ মই এক দিনো পৰা নাই ডাইৰেক্ট মই চলাব পাৰিছোঁ। এইটো ভুল এনেকুৱাও মানে ক'ব নালাগে আৰু। তেনেকুৱা। বাকী আৰু যদি মানে ক'বলৈ যাওঁ তোৰ লগত এইটো বিষয়ে আলোচনা কৰি বহুতেই বেছি ভাল লাগিল আৰু সেইটোৱে আৰু।
মোৰো আত্মবিশ্বাসৰ এইটোৰ ওপৰত কৈও ভাল লাগিল বাৰু।
বাকী মোৰ উদাহৰণটো কেনেকুৱা লাগি চাইকেল শিকাৰ
বহুত ভাল লাগিল, উদাহৰণটো কিন্তু বৰ মজা আছিল দেই।
উম। আৰু মানে মোৰ এনেকুৱা লাগে কি এবাৰ যদি মই কিবাকে পঢ়ো বা মই নোৱাৰো তেন্তে মই এনেকুৱা নহয় কি মই নোৱাৰোৱে মই নকৰিমে কিয় কিয় নকৰিম মোৰ মানে এনেকুৱা লাগে দে তেন্তে ঠিক আছে। পিছত কথা পাতিম।
ঠিক আছে, ঠিক আছে বাৰু।